অ কোৱাচোন
অহ শুনিছা
অ শুনিছো কোৱা
অ কি খবৰ পাছে
ভালে তোমাৰ
মোৰো ভালেই ৰবা এ আজি ইমান গৰম দিছে ন
হয় অয় একদম বহুত গৰম আৰু কি কবা এনেকুৱা গৰম দি আছে ন যাৰ মানে যাৰ ফলত বহুতো মানে বেমাৰো হৈ আছে, বা মাথাৰ বিষ এনেকুৱা জ্বৰ। পিছে ঘৰ-চহৰ ভাল নে নাই?
অ', ভালে ভালে তোমাৰ ভাল নে নাই পাছে ঘৰত
ভালে আছে।
অ', এই মানে ইমান গৰম দিছে, এইটো তুমি ক বহুতৰ মইয়ো শুনি আছো ৰ'বা বহুতৰ এনেকুৱা। জ্বৰ, চৰ্দি এইবোৰ হৈয়ে আছে, গৰমৰ কাৰণে যিহেতু। আৰু পাছে ইমান মানে প্ৰদূষণ হৈছে ন, এতিয়া মানে তুমি কি কবা এই ধৰা গাড়ী-মটৰৰ ধোৱাৰে তুমি ধোৱাঁৰে, কল-কাৰখানাৰ ধোৱাঁৰে, এইবোৰে মানে গোটে পৃথিৱীখনো একদম প্ৰদূষ প্ৰদূষিত হৈ গৈছে, বায়ুবোৰ প্ৰদূষিত প্ৰদূষিত হৈ গৈছে একদম। একদম। কি ক'বা আৰু, আমাৰ নিজৰ আমি নিজে, মানুহবোৰেই মানে গোটেই পৃথিৱীখন গোটেই প্ৰদূষিত কৰি পেলাইছো ন।
হয়, হয়, তুমি একদম ঠিকে কৈছা, বহুত আজিকালি মানে আজিকালি নহয় পৰা বহুতো প্ৰদূষণ মানে প্ৰদূষণ বহুত বাঢ়ি গৈছে। কিন্তু এটোতো, অতিপাত তোমাৰ মানে প্ৰদূষণ, মানে বাঢ়ি গৈছে বিশেষকে তোমাৰ মানে গুৱাহাটীত চাবা, গুৱাহাটী চহৰখনতে তোমাৰ বহুতো আজিকালি মানুহ বিলাক, য'তে-ত'তে জাঁবৰ-জোথঁৰ পেলাই দিয়ে বা বহুতো এনেকুৱা বা। তোমাৰ ধৰা, প্লাষ্টিক মানে প্লাষ্টিক বোৰ য'তে-ত'তে, পেলাই দিয়ে, বা আজিকালি বহুতো কল কাৰখানা এনেকুৱা ওলাইছে, বা বহুতো এনেকুৱা তোমাৰ মানে, ফেক্টৰী বিলাক ওলাইছে যাৰ পৰা, যোনটো এতিয়া ধুৱাঁবিলাক ওলাই। তাৰ বাবে বায়ু প্ৰদূষণিত হয় বা এনেকুৱা আৰু ধৰ গাড়ী-মটৰৰ ধোৱা। বা তোমাৰ এতিয়া, শব্দ প্ৰদূ্ষনটো ইমান হৈ গৈছে নহয়।
অ', অ'। ময়ো এইবোৰ শুনিয়ে আছো, বহুতে কিবা আজি বোলে এইয়া এইবোৰ জাবৰ-জোথৰ পেলাই, মানে নিউজত দেখিলো আৰু। জাবৰ-জোথবোৰ পেলাই, গোটেই একদম নদীখন প্ৰদূষিত কৰি পেলাইছে মানুহবোৰে। একদম গোটেই চাবা যে নদীখনত তে জাবৰ-জোথৰবোৰ পেলাইছে, সিহঁতে তাৰ ফলত পুৰা নদীখন লেতেৰা। মানে, পানী তুমি একো পানীয়ে তুমি মানে পানী নাপাবা, ধৰা গোটেই জাবৰ-জোথৰে ভৰ টি হৈছে আছে নদীখন। এইবোৰ দেখিলে আমাৰ বেয়া লাগে ন, যেতিয়া আমি মানুহ দিলে এইবোৰ কৰি লেতেৰা কৰোঁ, নি যে আমি যিমান পাৰো চাফ-চিকুণকৈ ৰাখিবহে লাগে নদীখন। আৰু মানুবোৰে তাৰ ফলত কি কৰে, সিহঁতে উল্টা, উল্টা সিহঁতে মানে মানুহ বোৰে একদম, ইিহঁতে জাবৰ-জোথৰবোৰ পেলাই কিনে লেতেৰাহে কৰি, কৰি আছে তাৰ ফলত।
হয়, তুমি একদম ঠিকে কৈছা, এটা চাবা এতিয়া মানুহ বিলাকতো মানে ক্ষতি হয় মানে, তোমাৰ ধৰা মানুহ বিলাকতো ক্ষতি হৈয়ে আছে। কিন্তু জীৱ-জন্তু বিলাকৰ বিশেষকৈ হৈ আছে, এতিয়া তোমাৰ চাবা জাৱঁৰ-জোথঁৰ বিলাক এতিয়া, মাছ বিলাক ধৰা বা কাষো ধৰা। তেওঁলোকেতো পানীতে তেওঁলোকৰো, একমাত্ৰ জীৱিকা পানীয়ে হয় ন। যদি, তে মানুহ বিলাকে যদি নদীতে বা নদীত ধৰা বা পুখুৰীতে বা আজিকালি, অ', ক শুনিছানে
অ', অ', এতিয়া শুনিছো ৰ'বা।
হয়, এতিয়া চাবা তোমাৰ ধৰা
এতে চাবা মানুহ বিলাকৰো ক্ষতি হৈয়ে আছে তোমাৰ কিন্তু জীৱ জন্তু বি-বিশেষকে বেছি হৈ হৈছে ত চাফা মানুহ বিলাকেটো আজিকালি য'তে ত'তে যাবৰ যুঠৰ পেলাই যায় বা নদীতে বহুতো যাবৰ যুথৰ পেলাই যায় যাৰ ফলত তোমাৰ এইটো মাছ কাছ বিলাকৰ এনেকুৱা যোনবিলাক পানী জীৱ তেওঁলোকৰ কাৰণেতো বহুত কষ্ট হৈ আছে বাট মাছ কাছ বিলাকতো একমাত্ৰ জীৱিকা তোমাৰ পানীয়ে হয় ন'। যদি মানুহ বিলাকে তাতে লেতেৰা বস্তুবোৰ পেলাই দিয়ে বা জাবৰ জোঁথৰ বিলাক পেলাই দিয়ে বা প্লাষ্টিক পেলাইায় যাই বা এণ বহুতো এনেকুৱ ধৰণৰ বস্তু বিলাক বা ধৰা তোমাৰ কলকা খানা ধোৱা বোৰে নিষাক্ত মানে বিষাক্ত বিলাকৰ এইটো পদাৰ্থ বিলাকতো তোমাৰ নদী হৈ গুচি যায় ন'। তোমাৰ মাছ কাছু বিলাকৰ মানে মৃত্যু হৈ যায় বা বহুতো এনেকুৱা ক্ষতি সাধন হৈ যায় আৰু। দেখি একদম বেয়া লাগি যায় হয় নে নহয় কোৱাচোন।
হয় হয় তুমিটো ক'লাই ঠিকে ক'লা যে এই জাবঁৰ জোঁথৰবোৰ পেলাই তো নদীবোৰৰ একদম পানীবোৰ লেতেৰা কৰিছে তাৰফালে এইয়া মাছ কছবোৰৰ মৃত্যু হোৱা দেখিছো আমি। আৰু সেইবোৰ মৰি থকা যোনবোৰ মাছ সিহঁতে মানে যোনবোৰ অ' মাছ মাছ দিব আহে বা দোকানত আমি কিনিব যাওঁ সেইবোৰ মৰা মাছবোৰো পাওঁ ন সেইবোৰ আমি নিজে ধৰা বনাই খাওঁ। সেইবোৰ জাবৰ জোঁথৰ এই লেতেৰা মাছ বোৰে আমি খাব লগা হয় মানুহবোৰৰ কাৰণে নয় মানুহ বোৰে যেতিয়া জাবৰ জোঁথৰ বোৰ পেলাই লেতেৰা কৰে তাৰ ফলতে যিহ মাছবোৰ মৰে সেইবোৰ মাছে আৰু আমি খাওঁ। উম চোৱা আমি কি কৰিছোঁ মাছবোৰক তো আমি মৃত্যুত নিছে নিজে লগতো আমি মৰা মাছ ধৰি আহিছোঁ আমি কেনেকুৱা টাইপৰ মানে কেনেকুৱা ধৰণৰ মানুহ ইমান হেৰি আৰু মই এনেকুৱা বহুতো দেখিছো এই মানুহবোৰ এই যে গাড়ীত যোনবোৰ আৰু চাবা বিশেষকৈ এইয়া যোনবোৰ আৰু পইচা থকা মানুহ এইবোৰকে দেখিছোঁ। গাড়ীৰে যাব সিহঁতে ধৰা অ' কিবা খাইছে ন খোৱাতে পেকেটোৱে হ'ব পানীৰ বটলটোৱে ত দিলে দলিয়াই সিহঁতে ডাষ্টবিনত নপেলাই সিহঁতে মানে ৰাস্তাতে দলাই গুচি যায়। তাৰ ফলত তইয়া সটো কি কয় ড্ৰেনৰ ফুটাবোৰত বটল টো ফাঁচি থাকে পেকেট বোৰে ফাঁচি থাকে ধৰা তাৰ ফলত আৰু যেতিয়া মানে বৰষুণ দিয়ে তুমিতো গমেই পোৱা চহৰৰ কথা। বৰষুণ দিলে ত কি বানপানী হয় এইবোৰ মানুহবোৰৰ কাৰণেই হয় যে মানুহবোৰে এইবোৰ কাম কৰে সিহঁতে।
হয় হয় তুমি একদম ঠিকে কৈছা। এতিয়া তুমি যে ক'লা মানে কি কয় কিছুমান মানে মানুহ বিলাকে অ' মানে পানী চানী খাই বটল বিলাক পেলাই যে বা এনেকুৱা কিবা ধৰা তোমাৰ ধৰা এতিয়া মানুহ বিলাকে ধৰা মানেটো আমাৰ কাৰণেও বেয়া তাৰ চাব ধৰা কোনোবা অ মানে ধৰা খোজকাঢ়ি যাই আছে বা এনেকুৱা ধৰা মানে কিছুমান বহুত জল্দি জল্দি গুচি গ'ল। বা ধৰা তোমাৰ এইটো বতল যদি ভৰি বা লাগি কিনে ঘপকে যদি পিচলি যায় তেওঁলোকৰ কিবা ধৰা অলপমান অ কি কয় ভৰিত চৰিত লাগিব পাৰে বা এনেকুৱা ন আমাৰ কাৰণে বহুতো বেয়া হয় এইবিলাক হয় নে নহয় কোৱাচোন?
হয় হয় এইটোতো হয় কিমান এটা এইটো ডাঙৰ কথা কিমান এটা মানে বটলটো এনেকুৱা ওজত খাই মানুহ পৰিব পাৰে তাৰ ফলত এইটো নাকটোৱে আনিব পাৰে।
বা ধৰা আজিকালিতো হয় কোৱা চোন।
অ বা এনেকুৱাই মানুহটোক সলাই যে তুমি এইবোৰ মানে আমি যিমান দূৰ আৰু যিমান পাৰোঁ সেইটোৰ বাবে আমি যাতে এইবোৰ কাম লেতেৰাবোৰ নহয় সেইটোৰ বাবে আমি আৰু এ ষ্টিলৰ বতৰবোৰ ব্যৱহাৰ কৰিব পাৰো, বা আজিকালি চাবা যে এয়া চিচাৰ বটল উলিয়াইছে সেইবোৰো ব্যৱহাৰ কৰিব পৰা আমি প্লাষ্টিকৰ বটলবোৰ ব্যৱহাৰ নকৰাৰ ফলত প্লাষ্টিকৰ বটলবোৰটো ব্যৱহাৰ নিজৰে স্বাস্থ্যৰ বাবে বেয়া কাৰণ আমি এই প্লাষ্টিকৰ বটলত আমি খুব এইবাৰেই পানী খাব লাগে এবাৰ খোৱাতোৱে ভাল আমাৰ নৰবাটো বেছিভাগ পানী খাবই নালাগে মানে। এবাৰ খোৱাৰ পিছত আৰু ব্যৱহাৰ কৰিব নালাগে। সেয়ে আমি ষ্টিলৰ বটল বোৰ ব্যৱহাৰ কৰিব পাৰো। বা প্লাষ্টিকৰ পেকেট বোৰৰ সলনি প্লাষ্টিকৰ মোনা মুনা আমি ব্যৱহাৰ কৰিব পাৰো বা কাপোৰৰে মুনা ধৰা সেইবোৰ তো মাজতে ওলাইছিলে ৰ'বা লকডাউনৰ সময়তে কাপোৰৰ এই কাগজ কাগজৰে মোনাবোৰ বনাইছিলে। এতিয়া আৰু মানুহবোৰে কি হ'ল আৰু এ একে হেৰিতে আহি গ'লে। সিহঁতে আকৌ সেই এইবোৰে প্লাষ্টিক বোৰে ব্যৱহাৰ কৰাত আহি গ'লে মানে। মানুহবোৰ কেতিয়াও মানে এ ভাল নহয়। ইটা মানে সিহঁতৰ ভাল এটা কেইটাও হেৰিয়ে নহয় যে সিহঁতে কেতিয়াবা ভাল হ'ব বুলি মই কেতিয়াও নাভাবোয়ে। আমাৰ পৃথিৱীখন এনেকৈ মানুহবোৰে আমি লেতেৰা আৰু গোটেই প্ৰদূক্ষিত কৰি পেলাইছো ন?
হয় হয় একদম ঠিকে কৈছা, এতিয়া চাবা কি কয় এতিয়া আমাৰ অ কি কয় আমাৰ ওপৰত এই দায়িত্ব বিলাক আছে যে আমি মানে পৃথিৱীখন আমি ভাল ৰাখিব লাগিব বা আমাৰ ওচৰৰত প্ৰদূষন বিলাক আমি ভাল ৰাখিব লাগিব বহুত তেনেকুৱা আৰু আজিকালিতো মানুহ বিলাকে গছ বিলাক কাটি কিনে বহুতো এনেকুৱা গছ-চছ কাটি দিছে যাৰ ফলত সেই গছবলাক তোমাৰ ৰাস্তাত পৰি যায় বা তোমাৰ নদীতে পৰি যায় যাৰ কাৰণে আমাৰো বহুত দিগদাৰ হয় বা গছ-চছ বিলাক মানুহ বিলাকে কাটি কিনে তোমাৰ ৰাস্তাতে পেলাই থৈ দিয়ে তেতিয়াটো আমাৰ বহুত দিগদাৰ হয় অহা যোৱা কৰা বা বহুতো এনেকুৱা আমি বহুতো মানে দিগদাৰ পাওঁ। বা তোমাৰ ধৰা এতিয়া বা কি কয় নদীত পৰি গ'লে তেতিয়াও বহুতো দিগদাৰ হয় ন সেইবিলাক তোমাৰ এ গছৰ ডালবোৰ তাতে ৰৈ যায় বা এনেকুৱা তাতে ৰৈ যায় জীৱ জন্তুৰো বহুত কষ্ট হয় নে নহয় কোৱাচোন?
হয় হয় এইটোতো হয়য়ে ন আৰু গছটো গছ গছনিবোৰ যদি কাটিয়ে পেলাই মানুহে তেতিয়া জীৱ জন্তুবোৰ থাকিবলৈ সিহঁতৰ ঠাই নোহোৱা হৈ যায় চৰাই চি-চিৰিকটিবোৰেতো গছ-গছনি থাকে যিহেতু সিহঁতে থাকিবলৈ ঠাই নোহোৱা হয়। মা এই এই কৈছে কি মানুহবোৰেতো এনেকুৱা সিহঁতেইতো গোটেই পৃথিৱীখন প্ৰদূষিত বা এনেকুৱা ধ্বংস কৰি আছে সিহঁতে যে এই গছ-গছনিবোৰ কাটিছে তাৰ ফলত জীৱ-জন্তুবোৰ থাকিবলৈ ঠাই নহাতে কি কৰিছে? হাতী যোনবোৰ বনৰীয়া হাতী আছে সেইবোৰ গোতেই মানুহৰ ঘৰত আহি যায়, ৰাস্তা ঘাটে তুমি দেখিব পাবা। হাই, সেনেকুৱাতো ৰাস্তা ঘাটে আহিলে আৰু কি কৰিব মানুহবোৰে গাড়ীৰে খুন্দিয়াই দিব। খুন্দিয়াই কেনে সিহঁতে মাৰি পেলাই থৈ গুচি যায়। এনেকুৱা নহয় যে পিছত কিবা এটাত ভালকৈ হেৰি ক'ৰবাত থৈ দিয়ক, বা কিবা পুটিয়ে থওক, এনেকুৱা টাইপৰ নহয় তো, ইহঁতে কি কৰিব এনেকাই, খুন্দিয়াই কেনে ভয়তে গুচিয়ে যায় কিবা হ'ব বুলি, এনেকুৱা মানে মানুহবোৰ। নিজে প্ৰথমতে তে নিজে গছ গছনি কাটি ঘৰ বান্ধিব, তাত এ থাকিবলৈ ঠাই বনাব, তাৰ পিছত গছ জীৱ জন্তুবোৰক ঠাই নোহোৱা কৰিব, তাৰপিছত জীৱ জন্তুবোৰক মাৰিবও সিহঁতে একদম।
হয়, তুমি একদম ঠিকে কৈছা, এই চবে গছ কাটিলেতো আমাৰ কাৰণেতো বহুত কষ্ট হয় গছে গছৰপাতো আমি অক্সিজেন পাই আছো ন? আৰু গছৰ অ আমিতো অক্সিজেন পাই আছো বা চৰাই জীৱিকা পাই আছে বা বহুত এনেকুৱা আৰু চাবা অ', তুমি যে ক'লা যে মানে আজিকালি যে ধৰা বহুতো এনেকুৱা তোমাৰ হোটেল বনাই বা এনেকুৱা তোমাৰ বহুতো ফাইভ ষ্টাৰ হোটেল বা মল, শ্বপিং মল, সেইবিলাক মানে অ কি কয় বহুত এনেকুৱা যে গছ চছ কাটি কিনে ইমান হাজাৰ হাজাৰ গছ কাটি কিনে সেইবিলাক বনায়, কিন্তু সেইবিলাক এনেকুৱা কৰিব নালাগে এতিয়া আমি যিমান পাৰো আমি গছ পুলি ৰুবহে লাগে, কাৰণ আমাৰ কাৰণে ভাল হয় আৰু তোমাৰ জীৱ জন্তুৰ কাৰণেও বহুত ভাল হয়, হয় নে নহয় কোৱাচোন।
হয়, হয়, আমি যিমান পাৰো কি তুমি কলাই, এইটো ভাল কথা হৈছে দে, আমি যিমান পাৰো গছ গছনিবোৰ ৰুব লাগে। কাৰণ তাৰ ফলত আমি অক্সিজেনো পাম যিহেতু! আৰু নিজৰ, নিজৰ আমি দেশখন বা পৃথিৱীখন আমি ভালে ৰাখিম। আকৌ দুষিত হোৱাৰ পৰা বচাম আমি। এইবোৰ কাম কৰিয়ে ন, প্লাষ্টিক কম ব্যৱহাৰ কৰি বা গছ গছনি নাকা আ ৰুই কেনে, বেছিভাগ ৰুই বা, এ জাবৰ জোথৰ নেপেলাই এনেকৈয়ে আমি যে মানে পৃথিৱীখন গোটেই প্ৰদূষিতৰ পৰা আমি বচাব পাৰিম তাকে আজি তোমাৰ পৰা বহুত শিকিলো দেই মই প্ৰদূষণৰ ওপৰত।
হয়, হয়, তোমাৰ পৰাও বহুতো কথা মই শিকিলোঁ। কিছুমান আমি এনেও কথা পাতো আৰু হয়নে নহয় কোৱাচোন
অ', নিশ্চয় পাতিম দিয়া তে, আজিৰ বাবে ৰাখ
হয়, ৰাখিছো।